হেল্ল' হেল্ল'
অ এতিয়া শুনি পাইছো অ তেতিয়া চাউণ্ড অহা নাছিল তোমাৰ
অ তোমাৰ এইফালে বৃষ্টি বৰষুণ দি আছে চাগে
অ অ হয় হয় বাৰু
সেইকাৰণেই চাওন পোৱা নাই মোৰ ঘৰত তেজপুৰ তোমাৰ।
তেজপুৰৰ,
অঁ
তেজপুৰ কত।
তেজপুৰত পুলিচ লাইন।
পুলিচ লেন এক্স পুলিচ লেন অ মোৰ এক্স পুলিচ এ হয়। ও বাইকে চুব সি,
অ ওচৰতে চাগে।
মোৰ বাৰকা চহৰ না অ এক্স পুলিছিলেনে এ ৰাজীৱ ছাৰ ঘৰ ঘৰৰ অপজিটত চাগে।
কি চা,
ৰাজীৱ ছাৰ।
নহয় আমাৰতো তোমাৰ। তুমি চ আৰে কালি মন্দিৰটো আছে ন এক্স পুলিচ লেনৰ।
অ অ চিনি পালো সেই কালি মন্দিৰটোৰ ওচৰতো,
অ তাতে।
অ অ অ বা
কি কলা।
বাকী কি পঢ়ি আছা তুমি।
মই এতিয়া বি এ ফাৰ্ষ্ট ছেম।
বি এ ফাৰ্ষ্ট ছেম ন অ ক'ত, মই মই ঘৰ তেজপুৰ কিন্তু মই থাকো যোৰহাটত।
অ
যোৰহাটত পঢ়া শুনা কৰি আছো আৰু
অ ঠিকেই আছে কি পঢ়ি আছা।
মই ইঞ্জিনিয়াৰিং কৰি আছোঁ।
অ ভালেই,
মই থাৰ্ড ইয়াৰ এইবাৰ,
অ অ ঠিকেই আছে।
সেই তেতিয়া কিমান নেটৱৰ্ক প্ৰব্লেম দিলে কি কৰিম এইফলে চাউণ্ড টো অহা নাছিলে তোমাৰ।
অ মানে ঘৰত বি থাকোত মানে ঘৰত বিধ থাকিলে চাউণ্ডটো নাহে আৰু বাহিৰত তালে চাউণ্ডটো আহে চাগে।
অ হ'ব পাৰে গৈ পেলাই। নেটৱৰ্কটো এনে প্ৰব্লেম মই এটা কল এনেই গুচি গলো। অকে অকে,
নাই ক
হেল্ল',
হেল্ল',
অ কোৱা।
অ মই এটা ক'লে এনেই গুচি গল হে,
অ নহয় এইটো এডিট কৰিব পাৰিবা টো।
এডিট কৰিব পাৰি।
অঁ ছাইডত যিটো পিঞ্চিল আছে ন,
অ অ,
সেইটো টিপি কেনে নাম্বাৰটো চেঞ্জ কৰি কেনে তুমি এডিক্ট কৰিব পাৰিবা।
এডিট কৰি পেলাই আকৌ ৰি কল কৰিব পাৰি।
অ ৰি কল কৰিব পাৰিটো।
ৰিকল কৰিলে ঠিক হৈ যায় নেকি।
অ', তোমাৰ যেনেকা স্ক'ৰ হয় এনেকা মানে যিমানতটো স্ক্ৰৰ হ'ব এটা কলত ইমানটোৱেই হ'ব।
কিন্তু যিমানটো মানে মোৰ চেভেটি দেখুৱাইছে আগৰ কল টো তোমাৰ লগত যিটো মিছ খালে।
হয় নেকি?
অ'।
অ'। তেতিযয়াহলে নাজানো, এনেতো জিৰ' দেখাই যদি কলটোন এনেকা নহয়।
সেইটো জিৰ' দেখুৱটো কি ৰিকল কৰিব পাৰি?
অ', অ'।
ছেভেণ্টি টো পাৰি নে নাই বা?
এইটোও পাৰিবা তুমি।
পাৰিম চাগে ন?
অ', অ', পাৰিবা। চাবমিট-চাবমিট কৰোৱাৰ মানে চাবমিট যদি নকৰা তেতিয়া হলে পাৰিবা চাবমিট কৰাই দিয়াৰ পিছত নাপাৰিবা।
অ', নাই-নাই চাবমিট কৰা নাছিলোঁ বাৰু গৈ পেলাই। পাৰম চাগে তোমাৰু। তুমি ছেম মানুহলৈ কৰিব লাগিব নে বেলেগ মানুহলৈ?
তোমাৰ মৰ্জি তুমি জাক কৰা।
মনে এই তেনেকুৱা টাইপৰ একো নাই কৰিব লাগিব বা বেলেগ মানুহলৈ নোৱাৰি তেনেকুৱা টাইপৰটো একো নাই?
মই মানে ইমানো নাজানোঁ, মই জানোঁ যে বেলেগ-বেলেগ মানুহক কৰিব লাগে, সেইটোৱে।
তোমাৰ টাস্কচ কেইটা বাকী আছে?
মোৰ-মোৰ নাজানোঁ এতিয়া, দেখাই নাই মই। এইবোৰ বাদ যায় এইবোৰ ইয়াতে ক'ব নালাগে, বেলেগ কথা কোৱা।
অকে-অকে। বাকী আৰু কোৱা কৰিৰি পলে সয়া কি কৰি আছা তুমি?
এতিয়াতো এনেই আছোঁ। এতিয়া বন্ধ দিছে ন কলেজ। মানে
কৰপৰা পাছ কৰিলা?
মই তো স্কুলৰ পৰা পাছ কৰিছোঁ, মানে তোমাৰ ইয়াতে যে আৰু এ স্কুল আছে ন বেংগলী বইজ বুলি?
বেংগালী বইজ?
চিনি পাবা চাগে।
পাওঁ-পাওঁ বেংগলী বইজ। মই এইটো কি বেংগলী বজাৰৰ পাছত ন?
অ', অ'।
অ'। আৰু আজি দ ভাত পানী কেতিয়া খাবা?
অ, দহটা মানত।
দছটা মানত?
অ', কি?
আজি দিনাৰত কি আছে? ৰাতি খাবলৈ মানে।
অ', আজিতো আমালোকৰ নিৰামিষ হয়।
অ', আজিতো শনিবাৰেতো নিৰামিষ ন।
অ', অ'।
চাণ্ডে।
কালি চানডে আজিতো শনিবাৰ।
আজি অ চান অ চৰি আজি চেটাৰডে কালি চাণ্ডে।
অ', অ'।
উ।
কোৱা পিছে ঘৰত কোন-কোন আছে তোমাৰ?
ঘৰত মা, দেউতা, মই আৰু দাদা। তোমালোকৰ?
অ, মোৰ দুটা দাদা আছে মানে এটা দাদো মানে বাহিৰত আছে। তাত চাকৰি কৰে আৰু এটা দাদা ঘৰত আছে, মই আছো, মোৰ বাহতি বিয়া হৈ গ'ল। আও মোৰ মা আছে।
কেইজন আছে তোমাৰ?
মোৰ টটেল ধৰা পাঁচ জন।
ভাইটি ভন্টি মিলাই পেলাই পাঁচজন আছে ন।
অ।
অ তুমিয়ে মানে ঘ ঘৰৰ আটাইতকৈ সৰু?
অ মইয়ে সৰু।
অ মোৰ নিচিনা একেই দশা।
অ তোমাৰ এইজ কিমান?
মোৰ এইজ বাইশ।
অ মই এইবাৰ মানে ছেপটেম্বৰত এইটিনত হ'ম।
এইতটিন হ'বা মানে?
অ।
অ মানে তোমাৰ বেছি এইজ হোৱা নাই।
ক'ত বেছি এইজ হ'ব মইতো এতিয়া ফাৰ্ষ্ট চেমত উঠিছোহে মানে এডমি- নলৈহে
ঠিকে আছে গায় পেলাই
অ।
কি খালা?
কিয় কেতিয়া মানে অ শ এতিয়া অ এতিয়া তোমাক যেতিয়া কল কৰিম বুলি কৈছিলা ন তেতিয়া মানে মই বাহিৰত আছিলো হা। এই বাহিৰত আছে লগৰ কেইটাৰ লগত গৈছিলো সে তেতিয়া চাহ চিঙৰা এ খোৱা চোৱা হ'ল আৰু। তুমি কি খালা?
অ মইতো এতিয়া মানে মোৰ দাদাই ই তোমাৰ বিৰিয়ানী আনিছিলে মইতো চাহ নাখাও ন, মই মানে আৰু আমাৰ ঘৰত মানে মা আৰু দাদাই নিৰামিষ খাই মইতো নাখাও। মই ইমান নামানো, এতিয়া মই বাহিৰত বহি কেনে বাহিৰত নহয় মোৰ এটা লগৰ ঘৰত বহি কেনে মই আৰু মোৰ ফ্ৰেণ্ডটো খাই ললো।
অ বিৰিয়ানী।
উম মানে ঘৰত অ চিকেন মানে ঘৰত ঢুকালেত মায়ে কোবাব এইকাৰণে বাহিৰতে খালো
হেল্ল'
অ কোৱা?
অ। পাছতে এইয়াই ইমান মানে সেয়াও হয় যিমান সেইবিলাক তেনেকা ইমান মানা মেলা নহয় গৈ। ঘৰৰ মানুহ বিলাকে এইবিলাক এইবিলাক ডাঙৰ বিলাকে বেছি মানে বাৰ।
ডাঙৰবোৰে মানে মইতো নামানোৱেই।
ডাঙৰ বোৰে বেছি মানে হা।
মইতো বাহিৰত গ'লে খাই লওঁ। যিটি খাই লওঁ, মানে ঘৰত নিৰামিষ থা- কেলে মানে ঘৰত নানো ঘৰত আনিলে তোমাৰ কোবাবই মোক। মানে চব ধোৱা পাকলি কৰে ন, অ।
তুমি কি আজি লগৰ ঘৰতে থাকিবা মানে?
লগৰ ঘৰ মানে কি মোৰ ঘৰৰ লগতে ঘৰ মানে মোৰ মাহীৰ ছোৱালী।
অ বুজিলো এতিয়া। মানে একেই জেগাতে মানে ওচৰত
অ মোৰ ইমান ৰাতি বাহিৰত থাকিব নিদিয়ে ন মই মানে চাৰিটা, চাৰিটা কি পাঁচটাৰ লগে লগে মোৰ ঘৰত সোমাবই লাগিব যেনেকা কৰি হক সোমাবই লাগিব।
মানে পুৰা নিয়ম আছে মানে।
নিয়ম নহয় মানে ঘৰতো অলপ ষ্টিক হয় ন মোৰ দাদাহঁতে মানে ডাঙৰ ডাঙৰ মোচে ধৰে ন তোমাৰ সিহঁতৰ টুৱেণ্টি এইট টুৱেণ্টি নাইন এনেকা হ'ব ন ত মই মই সৰু হয় আৰু মই অকলে এটা ছোৱালী মানুহ সেইকাৰণে যে মোক নেৰে মানে মই যোৱাই নাই আজি। আজিলৈকে মানে বহুত দূৰ ফ্ৰেডৰ লগত মানে তেজপুৰ টাউনত। মানে, তেজপুৰ টাউন চাৰ বেলেগ জেগাত যোৱাই নাই ফ্ৰেণ্ডৰ লগত গৈছো মানে মাহঁতৰ লগত। ফেমেলিৰ লগত গৈছো এনেতো যোৱা নাই।
উম তেজপুৰ ফালে মানে এনেই তুমি লগৰ চগৰ লগত মানে ইমান ঘুৰা পকা নহয়।
কি কলা।
মানে তোমাৰ লগৰ চগৰ বিলাকৰ লগততো ইমান ঘুৰা পকা নহয় সেইটো বুজিছো।
তাত না। মানে লগৰ লগত যাওঁ মানে ওচৰতে যাওঁ।
মানে ইমানো ঘূৰা পকা নহয় আৰু মানে চব মানে লিমিটতে আৰু ঘূৰা পকা।
মাহত এবাৰ।
মাহত এবাৰ দুবাৰ অ তেনেকুৱা টাইপৰ আৰু
অ অ, এবাৰ দুবাৰ নহয় মাহতে এবাৰেই যাব পাৰিম। তাও কি মোৰ ফ্ৰেণ্ডে
তা কি মোৰ ফ্ৰেণ্ডে আহ আহিলে ঘৰত তেতিয়া যাব পাৰিম এনেতো না নাযাব পাৰিম মানে যাবই নিদিব।
পুৰা পাৰমিট চাৰমিট লৈ মেলি পেলাই মানে।
কি ক'লা।
পুৰা মানে পাৰমিশন চাৰমিশন লৈ মেলি পেলাই তেতিয়া হে।
অ মই মোৰ যে ইনষ্টাগ্ৰাম বা ফেচবুক এনেকা আছে বুলি মোৰ ঘৰতো নাজানে মইতো চব হাইড কৰি থৈ দিছো।
আ এইটো মোৰ মোবাইল নহয়টো এইটো মোৰ মাৰ মোৰ এইটো মোৰ মাৰ মোবাইল এতিয়ালৈকে মোৰ মোবাইলে দিয়া নাই।
সেই এইবিলাক যে পেমেণ্ট চেমেণ্ট বিলাক সোমাই সেইববিলাক কত সোমাই বাৰু মাৰ একাউণ্ট,
এ মাৰ একাউণ্ট নহয় মোৰ বাৰ একাউণ্ট মোৰ মাহী ছোৱালীটো ক'লো যে। তাৰ একাউণ্টত সোমাই তাৰ পিছত তাই মোক দি দিয়ে।
অ এতিয়া বুজিলো।
অ মানে মোৰ এইবোৰ নাই তো। মানে ফোন পে চন পে এইবোৰ নাই কি কলা।
কিছুমান বাৰু অকমান অসুবিধা হয় বাৰু
অ,
মোক কৈছিলে যে টেন পাছ কৰিলে দিব তেতিয়া দিয়া নাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে দিব, এতিয়াও দিয়া নাই নাজানো আৰু কেতিয়া দিব বুঢ়া বুঢ়া হৈ গলে দিব চাগে।
ডিগ্ৰী কমপ্লিট কৰাৰ পিছত নেকি।
ডিগ্ৰী কমপ্লিট কৰাৰ পিছত দিব নেকি এতিয়াই দিয়া নাই তেতিয়া দিব ক'ব কি নিজে কামাই কেনে কিন।
এই কলেজ চলেজ যোৱা মিলাক মিলি পাই কলেজ গ্ৰুপ চোপৰ অসুবিধা নহয় সেইবিলাক।
সেইটো ত মাৰ মোবাইলত চব খুলি দিছো ন এডমিচন টাইমটো মোবাইল লাগিছে। আছিলে মাৰ মোবাইলতে আছে। মানে মাৰ মোবাইলটো মায়েও টিপে মই টিপো।
অ এতিয়া বুজিছো মান কলেজ গ্ৰুপ শ্ৰোপ চব মাৰ মোবাইল।
চব এইটো এইটো মাৰে মোবাইল হয় মানে মাৰে চিম তুমি যি কল কৰিছা এইটো মাৰ মাৰেই নাম্বাৰ।
অ নম্বৰটোও মাৰ মানে।
অ চব মাৰেই, চিমবোৰতো মাৰ আৰু বাৰ মোৰ নাই না।
ঠিকে আছে বাৰু আৰু তোমাৰ এইজোতো বেছি হোৱা নাই ওঠৰ এইটিন হৈছে হে।
তাহতে মোৰ ফ্ৰেণ্ডবোৰ ইমান আগত বাঢ়ি গৈছে মই ইয়াতে পিছ পৰি আছো মানে আগত বাঢ়িছে মানে থাক ক্লাছ হৈ গৈছে।
সেইবিলাক কিটো হয় বাৰু। বেছি আগবাঢ়িলেও বেয়া বেয়া বুজিছা?
আ মানে মোৰ ঘৰৰ কাৰণে মই ঠিক আছো এতিয়ালৈকে ভাল আছো।
হা সেইটো হয় বাৰু, সেইটো যে ভাবা গৈ পেলাই ঠিক আছা বুলি। বেছিভাগেটো সেয়াই নাভাবে, বেছিভাগে ভাবে যে ঘৰৰ ভূল
ঘৰৰবোৰ